কি কৰি আছা ভাইটি?
অ' নহয় ভাবিছোঁ অলপ পিছত শুবলৈ যাম, বিচনাতে শুই শুই মোবাইল দেখি আছোঁ।
অ' মোবাইল দেখি আছে, এতিয়া কি টোপনি ত' টোপনি যাব নেকি? টোপনি গৈছিলৱে। আকৌ আপুনি কল কৰিলে, উঠিলি এতিয়া আৰু।
টোপনি যাম অলপ পিছত মই।
অ'।
হা?
ক'ত
হেল্ল'।
যোৱাৰ প্ৰব্লেম হেল্ল'। কালি ক'ত বা যোৱাৰ প্ৰগ্ৰাম বনাইছে নেকি?
নহয় মই ভাবিছোঁ ম কালি গোটেই দিনটো ঘৰতে থাকিম।
উ ঘৰতে থাকে না কেতিয়াবা কেতিয়াবা মানে বাহিৰত ভ্ৰমণ কৰিব যোৱাৰ মানে ই বনাইছে নেকি টিপ বনাইছে নেকি।
এই মানে এতিয়ালৈকে তো বনোৱা নাই এনেকুৱা কোনো মানে প্লোনটো এতিয়ালৈকে কৰা নাই কোনো কৰবালে গলে ভ্ৰমণ কৰাৰ। নীল।
নতি নখে আপুনি ম ন আখৰা আখে
হয়, হয় মানে মই ভাবিছোঁ যে নেক্সট টাইম যদি কৰবাত যাওঁ তেন্তে শিৱসাগৰত যাম। তাত মানে বহুত কিবা দেখিবলৈ আছে।
তাতে কি আছে উ শিৱসাগৰত?
ৰংঘৰ আছে কাৰেং ঘৰ আছে তলাতল ঘৰ আছে। শিৱদৌল আছে জয়দৌল আছে। বহুত কিছু আছে মানে ৰজা মহাৰাজাৰ মানে বহুত কিছু দেখিব লগা আছে।
তেতিয়াবা।
অ', নহয় মই এতিয়ালৈকে যোৱা নাই।
কেতিয়াবা গৈছিলে আপুনি শিৱসাগৰত?
নহয় যোৱা নাই অকল কিতাপতে পঢ়িছিলোঁ যে শিৱসাগৰত সেইবোৰ আছে ত' যাবলৈ বৰ মন আছে তালৈ।
সেইটো কি ধ কে ল
আপোনাৰ নেটৱৰ্ক বেয়া হ'ব পাৰে।
কি দি কি দি যাব বিচাৰিছে আপুনি। হ ন যাব‌ না বাচেৰে যাব।
এতিয়াতো মানে আগৰ নিচিনা নহয় এতিয়া মানে ভ্ৰমণ কৰিবলৈ বহুত তো কিছু আছে
অ আছে না ন ম যাব
মই ভাবিছোঁ ট্ৰেইনৰে যাম ট্ৰেইনৰে ট্ৰেইনৰে। আপুনি যাব নেকি কৰিবলৈ। হেল্ল'।
বেমাৰৰ নিচিনা চলি আছে গাটো এতিয়া। স্বাস্থ্যতটো ইমান ভাল নহয়। যেতিয়া আ চুত হ'ম তেতিয়া যাব বিচাৰি আছোঁ।
উ কলৈ যাব।
তেতিয়া যাম। অ
আপোনাৰ নেটৱৰ্ক বেয়া হ'ব পাৰে, মানে কথাটো মানে ভালদৰে। অ' কি কিহৰ কাৰণে, কি কি দেখিব।
কিবা আমাৰ। মন্দিৰ যিটো আছে। ত বিশয়
হুম। হেল্ল'। হেল্ল'।
এতিয়া আহ এতিয়া।
হুম।
তাতে মই যাম। দেখিব বি নাই বুজি পাইছো নাই?
নহয় আহিব পাৰ মানে নেটৱৰ্ক বেয়া হ'ব পাৰে আপোনাৰ।
অ' সেইটো কোৱা নাই মানে। মই যাব বিচাৰি আছো আমাৰ যিটো মুখ্যমন্ত্ৰী এই হিমন্ত বিশ্ব। বিশ শৰ্মা আছে।
হয়।
ঘৰটো চাবলৈ যাম।
অ ত তেখেতৰ ঘৰত নেকি দৰা।
ি অসমৰ যিটো মুখ শিল্পী আছিলে জুবিন জুবিনাৰ নাম এ লাই হয় নে
হয় হয়।
হয়।
উ
ন ত
হেল্ল'।
লৈ যাম য ত আকৌ উম প্ৰথমত। আগত ঘটি লৈছে
উম।
জাম তাত। যোৰহাটলৈ যাম গতি।